হেল্ল' অ শুনা পাইছে ন এই হ আজৰি হলে আৰু
অ ভাত পানী খোৱা হৈ গল নেকি
ভাত পানী খালো কেতিয়াবাই খালোঁ সোনকালে আপুনি খালে
মই খোৱা নাই মই সেই ৰুমতে বহি আছোঁ বাৰু আজি মানে সেই ডক্টৰ তালৈ মানে কাইলৈ চেকআপ আছে বাৰু আজি সেই ব্লাড তাতে চেইবিলাক কৰি আহিলো গৈ আহোতে দেৰি হয় য ভাগৰ লাগিলে সেইকাৰণে মই আৰু ভাত ৰান্ধিবলৈ যোৱা নাই আৰু
উ উ ক বনাইছে
এইয়া বাৰ বায়ে মানে সেই কটা কুটা কামবিলাক কৰি দিয় অঁ ঘৰতে বনাই আছে আৰু দেউতাই বনাইছে
ঠিকে আছে বনাই থাকিব লাগে ন মাজে মাজে অহ মায়ো বনাই আজি মাহত নাই, নাছিলে সেই মানে আপোনাৰ মৰিগাঁও চাইডে গৈছিলে তেওঁলোক আমি কেইটা আছো। ঘৰতে পিচে তেওঁ সে নে মাছ মাংস অঁ আছে আছে উ। হব আগৰ দুয়োজনে আছে ননদ এগৰাকীও আছে এ দুগৰাকী ননদ এগৰাকী বিয়া হ'ল এগৰাকী ঘৰতে আছে
অঁ এতিয়া লগত কোন কোন আছে
লগত আমি শহুৰো আছে শাহু আছে ননদগৰাকী আছে আৰু এখেতৰ ল'ৰা ছোৱালীকেইটা
অঁ নানদ গৰাকী
আছে আছে নাই নাই নাই উ তেওঁ বিয়াৰ হেৰি হৈছে আৰু উহম মানে ভাগেই নাই আৰু বয়স হৈছে আৰু বিয়াৰ চাই আছে বিচাৰি আছে দৰা
ল'ৰা অ শহুৰ শাহুৰ দুইজনে ভাত ৰান্ধে মানে ভাত বনায়।
আহ হয় দুই জনে ৰাতিপুৱা দুই যেনে লাগি থাকে পাকঘৰত তাৰপিছত দুপৰীয়া কিবা অকণমান বনাওঁ মই নহ'লে পিছবেলা তেনেকুৱা মই সেইটোত প্ৰতিশ্ৰুতি এইবিলাকত মই আৰু কাম
আৰু ভাত বনোৱা কামটো তেওঁলো
অ ভাত বনাৱা তেওঁলোকে কৰে তেওঁলোক নাথাকিলেহে মই কৰোঁ আৰু
অঁ ৰাতি কোনে বনায়।
ৰাতি মানে কি হয় আমাৰ উ ৰাতিপুৱাই চবেই ভাতে খাই যে। ৰাতিপুৱা মানে ভাল ভাত। ভালদৰে ভাতটো হৈ যায় দুপৰীয়াহে অকণমান থাকিলে তাৰে খোৱা হ'ল। আকৌ সেৱা পিছবেলা আহে সন্ধিয়ালৈ সেই তেনেকৈ আজি মানে মাংস আছিলে মই কলো বোলো নান খাওঁ দিয়া। বনাব নোৱাৰো অৰ্ডাৰ দিলে নান আনিলে সেই মাংস সতে নান খালোঁ মাহঁতে বাহিৰতে খাই আহিছে যে নাখায় জানো তেওঁ ক'ত দিলে। ক'ব নোৱাৰোঁ তেওঁ এজনে কোন দিছে তেনেকুৱা কিবা এটাই হ'ব তো সেয়াই আৰু খাবলৈ ইমান ভাল নালাগিলে নানখন অ মানে কিবা বেলেগ এবাৰ নতুন এখন অ। নিজমানে টো হেল্ডি হয় কিন্তু সময় অভাৱ যে নান বনাওঁতে অকণমান টাইম লাগে যে। বনাইছিলো এতিয়া ল'ৰা ছোৱালী হোৱা পৰা নোৱাৰা হ'লো
অঁ আৰু কোনোবা হেল্পাৰ আছেনে নে গোটেই ঘৰৰ মানুহে মিলিয়ে পেলাই কাপোৰ অঁ আৰু ননদজনীয়ে কৰেনে নাই।
অঁ কৰে কৰে। মাজে মাজে আৰু অ মাজে মাজে আৰু
অঁ কিবা কৰি আছেনে নে পঢ়ি আছে জব কৰি আছে ক'ত কৰে।
আপোনাৰ হেৰি উ চানমাৰি ফালে অফিচটো ইঞ্জিনিয়াৰ অফ ইঞ্জিনিয়াৰিং অফিচটো যে আছে তাতে কৰে।
অঁ তাতে কৰে অঁ অঁ অঁ পাৰমানেণ্ট চাকৰি মানে।
উম পাৰ্মানেণ্ট তিনিবছৰ হ'বহি হ'ল উম উম এই ফাৰ্ষ্ট এ ডি আৰ। তে পাইছে নহয়।
অ' ফাৰ্ষ্ট দিওঁতে পাইছা ন
অ
অ ঠিকেই নহ'লে চেটেল আৰু চহ
চটেল ধ তাকে
পোৱালি কেইটা সোলে
উম অকলে শুলে মানে কি ক'বা মানে শুই থাকিলে হে সানটি উঠে।
তথাপিও শুইছে যে ইমান সোনকালে
খুৱাইছো খুৱাইছোৱে মানে এইটো হেবিট কৰি কৰি আনি আছো। তমু বোলো নাই অ ঘৰত থাকোঁতেও ধৰক ন তাৰ চাৰে আঠটা বাজে। এই কেইদিনমানৰ পৰা এই গৰম যে বেছি পৰিছে ইয়াতে, এইটো আপোনাৰ মানে ভাত তহতে সেহ চাৰে সাতটা চাৰে সাততে ভাত খাব নিবিচাৰে তাহাঁতে মানে, এই আবেলি সময়ত যে ইটো সিটো কিবা কিবি খাই থাকে নহয় বিস্কুট পালে বিস্কুট, মুৰি পালে মুৰি, বাদাম পালে বাদাম তেনেকৈ খাই দিয়াৰ পাছত মানে ভাতটো খাব মন নকৰে।
অ মানে বাহিৰ বাহিৰা বস্তু খাই আপোনালোকে
না না না বাহিৰা নহয় মুৰি চুৰি ঘৰত তো ধৰা মুৰিটো খোৱাটো ভালেই নহয়, বাচ্ছা মুৰি খাব পাৰে পাৰে পাৰে মুৰিটো ভাল বাদামটো সৰুটোৱে নোৱাৰে ডাঙৰটোৱেহে চাৰি পাঁচটামান দিওঁ বেছি দিওঁ। তেনে কি আৰু সেইকেইটা খালেই আভুক হৈ যায়।
অ বাকী এই যে কি কয় নান চান যে আনে সেইবিলাক দিয়া হয় নে নাই অ মেগী মেগী চেগী খাই পাইছে নাই বহুত, এই কিছুমানে মেগী চেগী চব দিয়ে নহয় মানে
কিন্তু সেই কেতিয়াবা আমি যদি খালে মানে কি খাইছে চাব আহে নহয়, তেতিয়া অকণমান মানে মুখতে লগাই দিওঁ। জ্বলা চলা পায় যে নাখায়। তেনেকে নাখায় মেগী চেগ ইমান নিবিচাৰে ছোৱালী ইমান খোৱাত মানে ছোৱালী ইমান খোয়াদ মানহে ৰাভ নাই তাই তাই বিস্কুট এটা দিলেও তেনেকে থাকিব তাই ওম
অ আপুনি চাগে সেই তাই তাই হেৰি থাকোতেই প্ৰেগনেণ্ট থাকোঁ তুমি চাগে মানে ইমান খোৱা বোৱা নকৰিছিলা নেকি থাইক যেনেকুৱা
হে হৈছে মানে একদম মানে বাপেকে বাহিৰৰ বস্তু খাব নিদিয়ে ফ্ৰুটছ মানে একেবাৰে ইটোৰ পিছত সিটো টোকে টাইম টু টাইম আমুক খাবা তামুক খাবা মানে বেছিয়ে মই মানে তাই টাইমত বাচি কুচি খালোঁ মানে এইটো খালো সেইটো এইটো খালো মানে এইটো ভাল যে হেল্দি হেল্দি আৰু চাই চাই আৰু ফাৰ্ষ্ট
অ খাবলে বা খাবলে বা মন গৈছিল নে নগৈছিল সেইটো এটা
নাই নাই মোৰ তিনি মোৰ এ চাৰি মাহ নোহোৱালৈকে খাব মই পৰাই নাছিলোঁ ভালকে মানে মই সেই পানী দিয়াত ভাত আৰু গাখীৰ ভাতেই খাই থাকিলোঁ মই মানে দালি যে দেখিবই নোৱাৰো তাই সেইকাৰণে দালি ভাল এতিয়া খাব নোৱাৰে তাই বেছি দিন বেছি সেই মানে তিনি চাৰিদিন কণ্টিনিউ দালি ভাত খাব নোৱাৰে আৰু যাতে
আহ হ
সেই তেনেকৈ বাচি বাচি মানে একদম ফাষ্ট ফুত বনাই একদম ঘৰত নোসোমায় মানে এনেকুৱা হৈ গৈছিলে মানে তাইৰ টাইমত খাব মন যায় গতিকে মানে আৰু নিজে বনাই আৰু চিকেন আনি দিব ম'ম' খাব ত যদি ম'ম' বনোৱা খোৱা আটাৰে সি বনাই আৰু নিজে খায় অ অ ভাল নালাগে নহয় নিজে নিজে বনাই খাবলৈ তেনেকে ক'ল আৰু
মোৰ বাৰু ফাষ্টফুড অ ফাষ্টফুড মই আগতে বহুত খাইছিলো মানে অৰ্ডাৰ কৰি যে অৰ্ডাৰ কৰি খোৱাটো বহুত বেছি আছিলে অফিচৰ মানুহে মানে কৈছিলে আৰু ইমান অৰ্ডাৰ কৰিবটো ভাল নহয় খুব অৰ্ডাৰ কৰি খায় দেখোন মই বোলো যেতিয়া ঘৰ প যাব মানে ঘৰৰ পৰা গ'লে তাত মই নাথাকে নহয় বজাৰ সময়ত নাই নাই আগত বজাৰ সমাৰ নাথাকে অঁ গৈ থাকে তেতিয়া মাতো চিধাই মানে সেই হেৰি আৰু খানা অৰ্ডাৰ কৰিবলৈহে খাওঁ আৰু চবেই চকু দিয়ে এইজন ডেলি দেলি খাই বুলি হু হু তাৰপিছতে এতিয়া আৰু নাই আৰু
অ নাই মই লৰা টাইমত মানে ইমানেই মোৰ মানে খাব মন যায় নহয় বাহিৰত গ'লে মই মানে চেকআপত যাওঁতে চেকআপ কৰি আহি পেষ্ট্ৰী এটা খোৱা মানে ৰেকৰ্ড আছে হে হে হে মানে অ লোৱা টাইমত মানে মোৰ ইমানেই খাব মন গৈছে নহয় ত মানে যাওঁতে মানে মই ক'ৰবাক খাবই মন হেপেষ্ট ৰুটি খাই গৈছোঁ মানে কে'ক চেক খাবও খুব মন গৈছিল লগৰজনীক ক'লো লগৰজনী তাই মোক অৰ্ডাৰ দি কেক এটাও দি পঠাইছে অ কেকটোও খালো ইমানেই খাইছোঁ মানে আৰু লাষ্ট মানে যিটো চেকআপ থাকে নহয় নমাহৰ সময়ত
অঁ
নমাহৰ চেকআপটো ডক্তৰ তাত যাম আৰু ডক্তৰ চেকআপ কৰি আহোঁতে এওঁ মানে ক'লে মই ঘৰত গৈ নাখাওঁগৈ একো বাটতে খাই যাওঁ আৰু সোমালো দুইজনে তেওঁৰ ৰোল খালে মম মৰ অৰ্ডাৰ দিছে মই এতিয়া তেওঁ চকুৰ আগত ভহি আছে হেহে তেওঁ খাই মানে মই খাই আজৰি হিহি যাওঁ মই যে বহুত ডাঙৰকে ব বকি বকি আহিছে ৰাস্তাটো বহু ডাঙৰ কাম কৰিছা মই বুলো মোৰ মুখৰ আগত খালেতো মই খামেই
উ হু হু
নি থাকে‌‌ মানে যি হলেও দেখা যাব ন খাই কয় আজৰি অ হে হে হে
অ মই আকৌ এনেকে যদি মোৰ মুখৰ আগত খাই থাকে মই বোলো মোক অলপমান হ'লেও দিয়া দুচামুচ
অ উ মইও কওঁ মই বোলো নহলে বোলো বাচ্ছা তাকে লেলাই থাকিব খাব নাপালে সেয়া কৰি থাকোঁ কওঁতে কওঁতে এতিয়া মানে কি হৈছে ল'ৰাৰ মানে একো বাচ বিজ নাই যি পায় জ্বলা টেঙা মিঠা চব খায় সি
লৰাটোৱে‌‌ হে হে হে
এহ হে হে শাহুৱ মানে শাহুৱে মানে মই তিতাটো খাইছিলোঁ খুব কম খাইছিলোঁ তিতাটো উম তিতা কেৰেলাতটো আৰু তিতা কেৰেলাতো কৈছো তিতা কেৰেলাতটো মানে খাও মানে ধৰক সপ্তাহত এদিন মই এসাঁজ তেনেকৈ খাইছিলোঁ
অ মই তিতাকেৰেলা নিছিলো খাম বুলি মায়ে আকৌ মোক বাধা দিলে ন খাবি তিতা কেৰেলা পিছত তিতা এ হ'ব মই বোলো হয় নেকি বাকী টেঙা জ্বলা মানে
এই ছোৱালী টাইমত ছোৱালীৰ টাইমত খাই খোৱা নাছিল খাইছিলো‌‌ মানে বাচি বাচি খাইছো একেবাৰে কিছুমানে ক'লে কোমোৰা খাব নাপায় কোমোৰা বলি দিয়াৰ কাৰণে কোমোৰা নাখাই খাবি কোমোৰা চোমোৰা একো অ প্ৰথম বচছাটো ন অলপ মানে ৰেষ্ট্ৰিকচনত থাকিলো আৰু বহুত সেইকাৰণে তাইক খোৱাত মানে ইমান হেৰি এটা বিস্কুট দিলেও তাই দিনটো থাকিব মানে এনেকুৱা
অ তেনেকুৱা হয় বোলে হয় তেনেকুৱা কিন্তু কিছুমান ভাল বস্তু ধৰি লওক লোচেন লোজ বিলাক খাদ্য খাব লাগে আলমন চালমন খাব লাগে বা ৱালনাট খাব লাগে সেইবিলাক মোৰ আনি থোৱা থাকে মোৰ খাবলৈ মন নাযায়
এই টাইমত মানে খাইছিলোঁ তেনেকৈ কিন্তু উশাহ লোৱাত মই বহুত প্ৰব্লেম পালো গৰম যে বস্তুতটো মই মানে উশাহ মোৰ মানে ফাৰ্ষ্ট তাইৰ টাইমত মই মানে ব অদ্ভূত অদ্ভূত এস্কপিৰিয়েঞ্চ পালো মানে এই আপুনাৰ উসাহ চুখা বনোৱা আৰু মই মানে অকলে খিৰিকীখনত নাকটো দি থৈ দিওঁ আৰু মানে মোৰ হাৱাটো বাহিৰৰ হাৱাটো লাগে এনেকুৱা আৰু কেৰাহীটো পাতিলে মানে প্ৰথম বন্ধ ময়েই পাওঁ ক'ৰবাত বনাব মই গোন্ধটো পাওঁ এনেকুৱা লাগে মোৰ নামটো মানে একদম দীঘল হৈ গ'ল এনেকুৱা টাইপ লাগি থাকে বিৰাট চাৰি মাহ মই বিৰাট জ্বালা খালো উম তাৰ পিছত পাঁচ পাঁচ মাহ মানৰ প্ৰায়হে মই মানে ভালকৈ খাব পাৰিছোঁ আৰু ভালকে মানে ইমানো ভাল নহয় তথাপিও মানে খুৱাব পাৰিছোঁ আৰু বাকীখিনিত টো মই আপোনাৰ পানী দিয়া ভাতে ৰাতি সদায় পানী দিয়া ভাত ৰাতিপুৱা গাখীৰ দি গাখীৰ ভাত আৰু দিনটো ফল মূল খাই কটালো মানে এনেকুৱা দালিটো মানে একদম নোৱাৰো খাব
ভালেই লাগিলে বাৰু ৰাখিছোঁ নহ'লে আজিলৈ অঁ অঁ অঁ ঠিক আছে বাৰু অঁ